হেল্ল'।
কি কৰি আছা?
অ, হেল্ল', হেল্ল', চাউণ্ড অহা নাই একো।
এক। এতিয়া, হেল্ল', এতিয়া এতিয়া আহিছে? এতিয়া আহিছে। হেল্ল', এতিয়া আহিছে? হেল্ল'। হেল্ল'।
অ, মোক শুনি আছো নে?
অ, এতিয়া ফ এতিয়া মাততো শুনা পাইছা? কি কৰি আছা? হেল্ল', কি কৰি আছা?
মই মই এতিয়া আছো।
আত্ছা।
এতিয়া মই ৰেষ্ট কৰি আছো মানে ৰাতিপুৱা শুই উঠি জিমত গ'লো তাৰ পৰা আহি একদম পুৰা টায়াৰ্ড এতিয়া ৰেষ্ট কৰি আছো, তুমি কি কৰিছা?
মই আফগানী চিকেন বনাই আছো।
ওৱাও, কেনেকে বনাইছা অ', মোকো কোৱা না ৰেচিপিটো।
অঁ অঁ উম, কৈ আছোঁ, হয়। এই ক্ৰিমি ক্ৰিমি যে হয়, সেইটো হে, সেইটো, হেল্ল'?
হেল্ল'? অ মই শুনি আছোঁ, কোৱা মোৰ ৰেচিপিটো
আফগানী চিকেন বনাই আছোঁ, আফগানী চিকন। ৰেচিপিটো লাগে নেকি?
অ লাগে কোৱা, মইো বনাম। মই খাই পাইছোঁ তো, বনাইাতো পোৱা নাই, হোৱাইট চিকেনতটো নহয় জানো?
হয় হয় সেইটোৱে।
বনোৱা, বনোৱা, মইয়ো খাবলৈ যাম। তুমিতো কুক কৰি এনেও ভাল পোৱা ন, তোমাৰতো হবিয়ে হয়।
নহয়, নহয়, পেশচন। মোৰ পেশচন হয়, পেশচন। হেৰি কৰিব লাগে চিকেনটো ভালকে ধুবি হা, ধুবা হা, উম। মানে এই চিকেনটো আৰু আফগানৰ চিকেনটো মানে খুব ক্ৰিমি জুচি আৰু কুমল হয়। শুনিছা নে? শুনিছানে?